হেল্ল'?
অ, চুনু কি খবৰ?
অ, ভালে হেৰি শুনা পাই আছা?
অহ, শুনা পাই আছো ক'ত পিছে?
অ, এই মানুহ এজন আহি গ'ল অ, তেতিয়া
কত আছা পিছে তুমি?
ডিউটিতে আছো ৰ'বা?
অ, দে
ম অ, মানে এই হেৰি পাইপৰ পাম্প, পাম্পটো মোক বন্ধ কৰি দিব দিছিল তাৰ তাৰ পিছত মানে মই, মই হ'লো মই সেইটো চেকচনৰ মানুহ নহয় তথাপিও মই বন্ধ কৰি দিছো। এতিয়া সেইটো চাইড যোনে যোনে চাই সি গম নাপাই বন্ধ কৰিব দিয়া বুলি সি ভাবি এ, কি ভাবিছে কি কাৰেণ্ট যাওঁতে বন্ধ হৈ গৈছে বুলি সি আকৌ অন কৰি থৈ দিছে। তাৰপিছত তাক তাকে সি আহি পেলাই মোক ক'লে বোলে হেৰি উম, কিয় বোলে অন কৰি থৈ দিছা বন্ধ কৰিব দিছিল, মই কৈছো মই কৰা নাই। মই বন্ধই কৈৰিছিলো। কোনোবা দি গেচি আকৌ। এ, এইটো মানে কেনেকুৱা যাৰ যিটো কাম অকল সেইটো মানুহকে ক'ব লাগে। যাকে তাকে কৰলি মানে অলপ খেলি মেলি হৈ যায় ন বস্তুতটো।
উ, সবেই নিজৰ ভাগ থাকে, নিজৰে থাকে, পজিশন থাকে।
ত, এতিয়া সেই-সেইটোয়ে আজি মই অফ কৰি থৈ অহা সি গম নাপায় সি অন কৰি দিছে সেইকাৰণে মই আৰু এতিয়া সেইটো চেকচনৰ নহয় মই তাতো চাই থকা নাই কি হৈ আছে কি হোৱা নাই।
অ'।
সেনেকুৱা টাইপ
উম, হুম, হুম, তোমাৰতো ইণ্ডাষ্ট্ৰিটো বহুত ডাঙৰ চাগে ন।
এই, বহুত ডাঙৰ দিয়া।
মানে, মানে, মোটামোতি কিমান মানুহ কাম কৰি আছে, তাত তোমাৰ আন্দাজ
আছে, দুইশ মান মানুহ আছে মানে ততেল আৰু দে চিপ, নাইক চিপ, মিলি
আচ্ছা, আচ্ছা, আৰু তোমালোকৰ ধৰি লোৱা, যিটো মালিক চালিক মেইন মেইন টো আৰু চেয়াৰমেন মালিক চি ইউ
অ', আহে আহে মালিক নাই মালিকৰ মানে মালিক আছে, চেৰি তিনিজন মালিক আছে। তাৰে, দুজন মালিকৰ মানে লৰাক, মানে পুতেকক এজনক মানে, জই চিও বনাইছে আৰু এজনক কিবা, সেনেকুৱা টাইপৰ পষ্টতে দিছে আৰু আৰু যোনটো সিহত দুটা আছে, আৰু তোমাৰ এজন চি অ আছে সি মানে মালিক চালিক নহয়, সি জাষ্ট মানে চি অ আৰু তাক মানে চি অ হিচাপে। মানে, তাক আনিছে আৰু।
অ',
সিহঁত তিনিজনে মেইন বৰ্তমান কোম্পানীটোত
আৰু, তোমালোকৰত এইটো ইণ্ডাষ্ট্ৰি হয় আৰু কোম্পানী আছে নে নাই? যত, তোমাৰ এই কম্পিউটাৰি কাম চাম কৰে এইবিলাক।
নাই, নাই, চব ইয়াতে হয় ইয়াতে হয়
তাতে, তোমাৰ এভৰিথিং আছে, তাতে আৰু মানে ক'ব গ'লে পৰবিৰ নিচিনা ধৰি লক পৰবিৰ
অ', অ', পুৰবীৰ ভিতৰৰ এৰিয়াতটো দেখা পাইছা তুমি
উম, ইমান ডাঙৰে খাম, আৰু কোৱাচোন কেনেকুৱা এইবোৰ
মই, মই, পুৰবি তোমাৰ, ভিতৰৰ এৰিয়াটো যিমান ডাঙৰ
অ',
চেম, একেই আৰু, কিমান কিমান মানে হ'ব ডাঙৰ
আচ্ছা, আচ্ছা, মানে আৰু, পুৰবীৰ ভিতৰে, তোমাৰ চব মানে ধৰি লোৱা এডভেটাইজ মাৰ্কেটিং বা কোম্পানী ধৰি লক চব মানে জিলা ছিষ্টেমৰ যিবিলাক কৰিব লাগে, কৰিব ল কৰিব লাগে সব মানে সেইবিলাক এগিলা একাইডে আছে, একসাইডো প্ৰদাকচন মানে, বনাই ইণ্ডাষ্ট্ৰি আৰু এক চাইডে তোমাৰ আৰু মাৰ্কেটি থাকে কিবা থাকে মেনেজাৰ, টম সিলাক সবিলাক মানে
অ', সেনেকুৱা বেলেগ বোৱা আছে এক্সাইটেড আছে। চব খিনি তাতে আছে, আমাৰ ইয়াতে ছেম এনেকুৱা শালিকি তোমাৰ, আমাৰ ইয়াতে গোটেইখিনি ইয়াতে হয়, প্লাছ মেইন অফিচ এটা আছে, সিহঁতৰ য'ত মানে, তোমাৰ অ', মেইন অফিচ এটা আছে য'ত মানে তোমাৰ অকল চি, অ, মালিক চালিক বা অকল সেইখিনি মানুহে থাকে বেলেগ তাতে বেলেগ এমপ্লই নাজায় তাতে। সেইটো তোমাৰ হেৰিত আছে বেহাৰ বাৰিত আছে সেইটো অফিচটো।
অ', এনেকুৱা এটা অফিচ থাকে, যোত চব মানে চাই আৰু তিনিটা জাগাত পঠাব লাগে, কোনোব জয়া কি কৰিব নালাগে
অ', সেইটো অফিচ মানে ইয়াতে বনাব, ইয়াতে বনাই আছে বনোৱা হোৱা নাই এতিয়ালৈ ৰুম কেইটা হোৱা নাই হ'ব, আৰু আৰু দুইমাহ মানৰ ভিতৰত হৈ যাব কমপ্লিট। এতিয়া মানে, বিল্ডিং এটা বনাইছে অ। এডমিন কিবা এডমিন চি বিল্ডিং বুলি কয়
অ
সেইটো বিল্ডিং বনাই যে হ'লে মানে তাৰপিছত গোটেইখিনি ইয়াতে হ'ব আৰু উম এ সেই বহুত টকা বহুত বহুত টকা এদ
কম পইচা মানুহ নহব নহব এইবিলাক আৰু মানে পইচা মানে তাহতক মানে কি ক'বাৰ তেনছন নাথাকে তাত
টেনচনে নাই একো টেনচনে নাই এতিয়া মানে কোম্পানীটো মই তোমাক কওঁ ইমান ডাঙৰ তুমি যদি গোটেই কোম্পানীটো যদি একবাৰ ৰাউন মাৰ এক পাক যদি ৰাউণ্ড মাৰা আৰু নেক্সট বা মানে একবাৰ ৰাডণ্ড মাৰা পিছত আৰুএবাৰ ৰাউণ্ড মাৰবা নোৱাৰা ভাগৰ লাগি যাব তোমাৰ। এনেকুৱা ডাঙৰ ডাঙৰ এৰিয়া অ'। আৰু বস্তুবিলাক মানে ভাল সেইয় আৰু। ভাল ভাল কোম্পানীয়ে হ'ব এইটো আৰু কেইদিনমান গ'লে পুৰবি নিচিনা ডাঙৰ কোম্পানী হ'ব। পুৰা ডিচিপ্লিনত বনাইছে গছ চচ ৰুইছে। আৰু পুৰা ভিতৰত তোমাৰ ৰাস্তাৰ নিচিনা বনাই দিছে ব্লক পাৰী।
আচ্ছা আচ্ছা আচ্ছা মানে তোমাৰ এই কোম্পানীটো ক'ত আছে চাংচাৰিত আছে ন।
চাংচাৰিত অ'। এতিয়া মই উম, এতিয়া মানে ইয়াৰ পৰা ওলাই যামহে মই কিন্তু মানে এটা সময়ত এনেকুৱা আহিব মানে আমাৰ তোমাৰ ইয়াৰে মানুহে আৰু গুৱাহাটীৰ মানুহে এইটো কোম্পানীতো আহিবৰ কাৰণে ইণ্টাৰভিউ দি নাপাব এনেকুৱা হৈ যাব এইটো কোম্পানীত। কিন্তু টাইম লাগিব আৰু অ গোটেইখিনি হোৱাৰ পিছত আৰু এক বছৰ মান লাগিব।
উম।
একবছৰ মানে ধৰি লওক খুব বেছি ছয়মাহ আঠ মাহ লাগিব আৰু। ভালকে মানে গোটেই যেতিয়া মানে আঠ ঘন্টা ডিউটি উি আঠ ঘণ্টা হব পুৰা মানে মানুহ চানুহ লৈ ল'ব। এতিয়া মানে সিহঁতে কিয় লোৱা নাই জানা এতিয়া ইিহঁতৰ কোম্পানীটো বনাওঁতে বহুত টকা ৱেষ্ট হ'ল।
বহুত গ'ল সিমান টকা গ'ল মাটিত গ'ল কিবাহত গ'ল।
সেইটোইতো সেইটোতো বেলেগে আৰু তোমাৰ অ' লাইট চাইট বিলাক বহুত আগৰ পৰা লগাইছে লাইনৰ বিল যোৱা মাহত আঠচল্লিশ লাখ কিবা টকা আ হৈছে। অ' অনলি লাইনৰ বিলত। বহুত কেইটা লাইট আছে কিমান কেইটা হেলজিন আছে ইয়াতে গোটেই কোম্পানীটোত। এটা ৰুমতে এটা ৰুমতে তোমাৰ ষোল্ল টকা হেলজিন আছে আৰু ৰুমটোৰ বাহিৰত বাহিৰত আ কেইটা আছে দুটা চাৰিটা ছয় সাতটা সাতটা নটাকে আছে তুম ৰুমৰ বাহিৰত। তাৰপিছত আৰু তোমাৰ ষ্ট্ৰিট ষ্ট্ৰিট লাইট আছে। ষ্টিট লাইট আছে আঠ আঠ নডাল মান আৰু মানে কোম্পানী তোমাৰ সেই আৰু বেলেগ বেলেগ ভাগত আছে সেনেকুৱাকে ডাঙৰ, ডাঙৰ, ডাঙৰ ডাঙৰ ৰুম আছে দুটা। তাৰপিছত আৰু তোমাৰ আছে এটা ব্ৰইলাৰ ৰুম বুলি কয়। ব্ৰইলাৰ মানে তোমাৰ ব্ৰইলাৰ ব্ৰইলাৰ ব্ৰইলাৰৰ বিষয়ে জানা নেকি?
নাজানো চোন কোৱাচোন এনে অকণমান।
ব্ৰইলাৰ ব্ৰইলাৰ ৰুমতটো মানে তাতে তোমাৰ আহ হেৰি কৰে এটা মানে মেচিন বুলি ক'ব সেই মেচিনটোক মানে ব্ৰইলাৰ বুলি কয় সেইটোত মানে তোমাৰ অ' এই জুইতটো জ্বলাই পেলাই যোনটো ধোৱা ওলাই সেইটোৱে সেই ধৰা মানে সেই ধোৰাটো ষ্টিমটো সেই ষ্টিমটো মানে লাগে সহঁতক।
আচ্ছা।
মানে উ চাফা কৰোতে মানে ষ্টিম আৰু পানী দুটা মিক্স কৰি পেলাই গৰম ভাত। গৰম ভাপেদি মানে চাফা কৰে এই টেংকী বিলাক টেংকি আছে ন।
উম।
মানে এইটো বস্তুটো যিহেতু ৰি মানে ৰিচাইকেলিং কৰে ন ত'। ৱাছ কৰোঁতে মানে টেংকিত মানে পা পানী থাকে তাতে মেটেল বিলাক থাকে তাতে ৱাশ কৰে সেই টেংকিটো চাফা কৰোতে মানে ষ্টিমটো লাগে বহুত ষ্টিম লাগে এই মানে সেইটো সেই ষ্টিমটো।
চাও দেখা হেৰী আতচা আতচা আৰু এই তোমালোকৰ মেইনলি যে যিটো অ', অ'
বিকেট চিনি পোৱা বিকেটৰ গুঢ়া
উম।
এ সেই বিকেটৰ গুড়া আনি পেলাই সেইবিলাক জ্বলাই জ্বলাই পেলাই সেই ধুৱাই দি ষ্টিম টো বনাই।
আতছা তোমাৰ মেইনলি তোমালোকৰ কমপাতো প্লাষ্টিক প্ৰডাকচন কৰে ন মানে প্লাষ্টিক মানে হে কৰি কেনে।
প্লাষ্টিক প্ৰদাকশ্যন মানে তোমাৰ উম বেয়া বতল বিলাক লৈ আহে ডেম বিলাক যে আছে।
উম হম
গোটেই অল অভাৰ নৰ্থ ইষ্টৰ মানে ডেম বিলাকৰ লগত কনটেক্ট কৰি সা সিহতে ডেম্পৰ পৰা মানে বেয়া বতল বিলাক চব লৈ আহে।
উম।
উম তাৰ পিছত তোমাৰ বেয়া বতল বিলাক যে আনে কিনে সেইবিলাক এনে এ এনে নানে
এনে নানে গম পাওঁ
অ', সেইবিলাক কিনে সিহঁত কিনি পেলাই সেইবিলাকৰো বহুত দাম মোটামটি এখন গাড়ীতে কিবা এ চল্লিশ ষাঠি লাখ টকাৰ মাল থাকে উহঃ এখন ত আগত এখন ত আগত অ'
ট্ৰাকখন বহুত ডাঙৰ ট্ৰাক হব।
ডাঙৰ ট্ৰাকেই সেই এ কি বুলি ষোল্ল ষোল্লচকীয়া ট্ৰাক।
উম উম উম
সেইটো আগত মোটামুটি এ এ চল্লিশ লাখ ষাঠি লাখ টকাৰ মাল আনে তাৰপিছত মানে সেই গোটেই বেয়া বটল বিলাক আনি মানে ব তল বিলাক পুৰা মানে কাটি চাতি বা সূপা বিলাক বেলেগ কৰে। তাৰে পিছত তোমাৰ যোনবিলাক বটলত ষ্টিকাৰ লগোৱা থাকে
উম
সেই ষ্টিকাৰ বিলাক বেলেগ কৰে চব মানে বেলেগ বেলেগে কৰে আৰু এ বেছিভাগ মেচিন মানে তোমাৰ হেৰি লগোৱা আছে এ আই চেঞ্চৰ লগোৱা আছে বেছিভাগ মেচিনতে মেচিন বিলাক এই চাইনাৰ পৰা আনা আৰু তোম অ' এ আই চফ এ আই মানে চব এ আই চেঞ্চাৰ লগোৱা আছে সেই সেই কেনেকে মানে চব বেলেগ বেলেগ কৰে। কৰি পেলাই প্লাষ্টিক বিলাক পেলাই দিয়ে সোফা বিলাক বেলেগ কৰে বাৰু কৰি পেলাই ব তলটো মানে গোটেই কাটি কাটি ফাৰ্ষ্টততে সৰু সৰু গ্লাছ এই গ্লাছ ভাঙিলে যেনোক বা টোকুৰা হয়। কেনেকুৱা টুকুৰা বনাই ফাৰ্ষ্টততে সৰু সৰু বনাই পেলাই ধোৱে গৰম পানীত ধোৱে ঠাণ্ডা পানীত ধোৱে তাৰ পিছত কষ্টিং পাউদাৰ দিদি ধুৱে। এ বহুত কিবা কিবি ধুুৱে ধুই পেলাই একদম চাফা কৰি বঢ়িয়া গিলাচ নিচিনা একদম চিক চিকিয়া চাফা হৈ যায়। এপ চিটো চাফা হোৱাৰ পিছত অ', মানে ব বতল বিলাক নহয় সৰু সৰু টুকুৰা বিলাক কাটি থাকে মানে বটল বুলি গমেই নোপোৱা আৰু তুমি কাছত টুকুৰা নিচিনা কৰি দিয়া কাটি কাটি
কিহৰ টুকুৰা কৰে
মানে কাছৰ এই আইনাৰ আইনাৰ টুকুৰাৰ দৰে সেনেকুৱা কৰি দিয়ে বুৰা কাটি পেলে
আচ্ছা তোমালোকৰ কি বতৰ মানে গিলাচ বতল আনে ন
গিলাচ বটল নহয় প্লাষ্টিকৰ বটল
আচ্ছা আচ্ছা তাৰ পিছত
মানে মই আইনা টুকুৰা বুলি কৈছো মানে যাতে বুজি পোৱা আৰু বস্তুটো
খুব বুজি পাইচো
মানে তাৰপিছত সেনেকুৱাকে সৰু সৰু টুকুৰা কৰি দিয়া কাটি পেলাই কাটি পেলাই পোৰা ধুই চুই পেলাই এইটো এটা বেলেগ চেকচন এইটো চেকচনত মানে জাচ এইখিনি কৰে। কৰিপেলে আৰু এটা চনৰ য়ে সেইটো চেকচনৰ তোমাৰ এই ইয়াতে বনা মাল খিনি তাতে লৈ যায় তাতে লৈ যাই পেলাই সেই সৰু সৰু টুকুৰা বিলাক মানে অ এটা এক্সুডাৰ বুলি মেচিন এটা আছে সেইটোত মানে দি পেললে পুৰা গলাই দিয়ে মানে চব গলাই দিয়ে প্লাষ্টিক বিলাক
অ'
গলাই পেললে এ ৰাউণ্ড ডাউনে হেনেও ঔষধ বিলাক দেখিছা ৰাউণ্ড ৰাউণ্ড থাকে য়ে গুটি গুটি অ', হয় সেনেকুৱা হেনেকুৱা মানে এ বনাই সেনেকুৱা টাইপৰ মেটেল এটা বনাই
আচ্ছা
টান মেটেল এটা সেনেকুৱা এক বস্তাত কিবা হেৰি এ বহুত এক লাখ মানৰ এ মানে এটা বস্তা আৰু সেই ডাঙৰ বস্তা বিশ কেজি মানৰ বিশ বিশ চল্লিশ কেজিৰ বস্তা হ'ব
ওম এইবিলাক বস্তু মানে তোমাৰ ক'ত বিক্ৰী কৰে মানে কা কা কিননে এইবিলাক মেইনলি বস্তু বিলাক
অ', কৈছো ৰবা তাৰ মানে তোমাৰ সেই ৰাউণ্ড ৰাউণ্ড সেই মেটেলটো বনালে নহয় সেই ৰাউণ্ড ৰাউণ্ড মেটেলটো বিক্ৰী বিক্ৰী কৰে ক'ত বিক্ৰী কৰে জানা যোনবিলাক কোম্পানীত মানে বটল বনাই
ওম
আমাৰ ইয়াতে বটলতটো নবনাই আমাৰ ইয়াত জাচ বছৰটো ও মানে ধুৰি চুৰি চাফাকৰি বতল